হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল হেল্ল কোৱা
নমস্কাৰ
নমস্কাৰ
ভালকে কওক নমস্কাৰ
নমস্কাৰ
মোৰ নাম অৰ্পিতা শইকীয়া আৰু আপোনাৰ নাম?
মোৰ নাম ৰাহুল বৈষ্ণৱ।
আচ্ছা আপুনি কৰ'ৰ পৰা কৈছে?
মইা গুৱাহাটীৰ পৰা কৈছোঁ
আপোনাৰ অৰিজিনেল ঘৰ
তোমাৰ
মোৰ প্ৰকৃত ঘৰ গহপুৰ।
আচ্ছা
আমাৰ গহপুৰৰ ফালেও বহুত জেগা চাব লগীয়া আছে।
আচ্ছা।
মেইন জেগা হৈছে তেজপুৰ, তেজপুৰতে কেতিয়াবা গৈ পাইছানে?
শ
কিন্তু মই গৈ নাই পোৱা।
হে চিৰিয়াছলি তুমি যাই পোৱা নাই?
মই তেজপুৰ পাৰ হৈ আহি পাইছো। মই তেজ বাৰে-বাৰে গুৱাহাটী দিলে আহোতে তেজপুৰ পাৰ হৈ-হৈ আহি পাইছো।
এ
কিন্তু মই তেজপুৰ আহি পোৱা নাই।
হয় নিকি?
উম তেজপুৰৰ অগ্নিগড় পাহাৰ।
পাৰ্কত মই গৈ পাইছো বাৰু আৰু এটা অগ্নি বৰ আছিলে আৰু এয়া কি বা আছিলে কল পাৰ্ক নেকি?
আৰু তেজপুৰৰ ঊষা অগ্নিগড়ৰ বাহিৰে সকলোতকে ভাল লগা জেগা কণ হৈছে তেজপুৰ ইউনিভাৰ্চিটি।
হয়।
তেজপুৰ ইউনিভাৰ্চিটি।
তচতেিব
নিৰিবিলি।
উপন্যাস পঢ়ি ভাল পোৱা নে?
উপন্যাস-উপন্যাস মানে?
ন-নবেল।
আচ্ছা নভেল। আহ মানে ব-ব'ৰ হৈ যাও পঢ়ি কেনে, পঢ়ি পোৱা নাই মানে তেনেকে।
মোৰ বহুত ভাল লাগে।
গুলিবাৰটো যোনটো আছিলে ন?
অহ।
এইটো অলপ পঢ়িছিলো তাৰপিছত বৌ অহ হেল্ল'?
অহ।
অহ মানে অলপ পঢ়িছিলো তাৰপিছত বৰ হৈ গলো তাৰ পাছত আৰু নবেল পঢ়াই নাই।
আচ্ছা।
আহ, তুমি বহুত ভাল পোৱা।
বহুত ভাল পাওঁ।
কিমান ভাল পোৱা?
বহুত ভাল পাওঁ।
তোমাৰ ফেভৰেট
নিৰিবিলি।
তাৰে কিবা ক'ব পাৰিবা?
নিৰিবিলি পদভূমিটো তেজপুৰ ইউনিভাৰ্চিটিক লৈ লিখা।
হয় নেকি?
আৰু মানে নি এইখন এইখন আচলতে, কি ক'ম মানে প্ৰেমমূলক উপন্যাস।
আচ্ছা।
মানে তাত, এটা প্ৰেমৰ কাহিনীহে আছে মানে লাভ ষ্টৰি।
আচ্ছা।
কিন্তু তাৰ মানে এ কাহিনীটোৰ মানে মাদকতা আৰু কাহিনীটোৰ চৰিত্ৰ সমূহৰ মানে বহুত ধুনীয়া
আৰু
আৰু, এ লেখকজনৰ মানে যোনটো মানে লিখনি যিটো লিখনিৰ এ ষ্টাইল হয়, ডিজাইন হয় বহুত ধুনীয়া মানে। তেওঁ যেনেকে কথাবোৰ বহলাই দিয়ে। ন মানে বৰ নোহোৱা কে একেটা কথাকে বাৰে বাৰে পঢ়ি থাকিব পাৰে। তেওঁৰ লেখনিবোৰ পঢ়িলে মানে ভালকে বুজি পাবা। যে তেওঁ লিখা ৰাধাখন হওক, নিৰিবিলি হওক বৰফ ফুল হওক বৰ ধুনীয়াকৈ লি ছে।
আচ্ছা, তোমাৰ তাত ইয়াৰে কোনটো নাই?
মোৰ তাত তিনিখনেই আছে কিন্তু তেওঁ নতুনকে লিখিছে এখন কিতাপ, সিখন মোৰ বহুত কিনিব মন আছে।
অ অ নামটো?
প্ৰথমবাৰ এনেকুৱা হৈছে যে নি নি নিৰিবিলি খন পঢ়াৰ পিছৰ পৰা মই তেওঁৰ এখন কিতাপো, ওলোৱাৰ লগে লগে মোৰ হাতত কৰা নে কেনোকা?
দিপ্লেজাৰ আহিছে।
এইবাৰেই হৈছে যে আচলতে তেওঁৰ কিতাপ বিলাক অলপ কষ্টলি হয়।
অঁহ।
দামটো অকমান বেছি হোৱাৰ কাৰণে মানে মই এইবাৰ ল'ব পৰা নাই।
কিমান মান পৰিল।
নাজানো, পাঁচশ ছশ এনেকুৱা ভিতৰতে থাকে।
না, এ--নামটো তেতিয়া
নামটো? নামটো ৰাঘ ঐনিতম। ৰাঘৈ ঐনিতম, নৌ পঢ়ে। ৰ'ব চোন, ৰাগ গুণ ৰাগ গুঞ্জন নে ৰাগ গুণগুণ এনেকে কিবা।
নাগ ইজ ইট্‌ বাৰ্গ অঁ
ভালকে ভইচ্‌টো অহা নাই।
হঁহ্‌- হাঁ- তেতীয়া--দেইত
অঁ, শুনি আছো। কোৱা?
চাক ' চাম ৰ'বা এক মিনিত, মই যদি কবাত পাও অ গিন্‌ গিন্‌ উম
তাকে
তাই কোন হ'য়?
হঁ
কিতাব, অঁ নভেল।
কি হ'ল?
নভেল--এইবোৰ, পঢ়িব লাগে।
অঁ
এক্‌
আঁ হাঁ-হাঁ
পাচিন, পাচিন পাও
অঁ-হ হেল্লৌ
উ
হেল্লৌ
হেল্লৌ', শুনিছা? অঁ, কোৱা আৰু মোৰ--ৰাজ
হেল্ল'
হয় ৰাধা সংক্ৰান্তি বুলি কিবা কোৱা
তুমি মাতটো নাই অহা।
কেতিয়া আহিছে?
কিবা কৰি আছা নেকি?
নাই নাই একো কৰা নাই।
তেন্তে একে জেগাতে ৰৈ থকা নাই যে?
মানে মই যিটো ৰুমত গৈছিলো ন তাতে বহি আছিলো বাট তোমাৰ তাত মানে চাওন টো যোৱা নাই নেকি নেটৱৰ্ক ইচো কাৰণে সেই কাৰনে মানে বাহিৰত ওলাই আহিলোঁ। ৰাজস্থানৰ বিষয়ে কিবা কোৱা
ৰাজস্থানৰ বিষয়ে মই কেনেকে জানিম তুমিহে জানিবা। ৰাধাৰ বিষ বিষয়ে কি ক'ম ৰাধাক খন মানে এগৰাকী নাৰীৰ ওপৰত লিখা নিৰিবিলি খনত সন্ধ্যা আৰু ৰাধাৰ মাজত বহুত পাৰ্থক্য ক আছে মানে সন্ধ্যা বহুত এজনী শান্ত শিষ্ট এনেকুৱা ছোৱালী আৰু ৰাধা হল মানে সমাজৰ লগত যুঁজিব পৰা এজনী ছোৱালী
আচছা।
একদম মানে অহ বিপৰীত ধৰণৰ দুখন উপন্যাস।
হয় নেকি?
কিন্তু সেই পৰিত ধৰণৰ উপন্যাস দুখন যেনেকে তেওঁ মাৰ্চ কৰিছে মানে একেলগে যেনেকে মিলাইছে সেই তেওঁৰ উপস্থাপনতটো ভাল লাগে।
আৰু
তেনেকুৱাই আৰু ভাল লাগে।
আৰু আৰু মানে তোমাৰ কিবা কিনিব মন আছে।
উম ৰাগ গুঞ্জনখন
ৰাগ গুঞ্জন আৰু আৰু আৰু আৰু বেলেগ বেলেগ
আৰু অ আৰু এখন আছে মোৰ মই আজিলৈকে পঢ়া নাই মোৰ পঢ়িব মন আছে এখন
কোনখন?
অ বহুত ফেমাচ হয় উপন্যাসখন মই পাহৰি থাকিলো নামটো কি আছিলে? বহুত বেছি ফেমাচ হয়। মই পিছত কম, হা?
হা, তেতিয়া মনত পৰিব, তেতিয়া মোক ক'বা হা।
কিয়?
এনে। ‌
তুমি জানি নো কি কৰিবা?
উম! জানিব মন আছে।
মই এনে দালি, মই, মই মানে দালি পি, ‌ বেছিকে খাই বেয়া পাওঁ। পাওঁ আৰু দাল লি পি খাই বেয়া পাওঁ হা। আজি আৰু একগিলাচত দালি থাকি গ'ল ন, বহুতকে।
আচ্ছা!
তাৰপিছত মাৰ ওচৰতে বহি আছোঁ, মই পেলাই দিবলৈও পৰা নাই।
হয়।
তাৰ পিছত মই ভাবিছোঁ ত' আজি মই ঔষধৰ নিচিনাকি দালি পি দিম আৰু। তাৰ পিছত আৰু মই এনেকে বাতিটো লৈছোঁ। উশাহটো, উশাহটো, এবাৰ লৈ লৈছোঁ, তাৰপিছত একদম একে ঘোট দে খ্ৰাপ
উম!
তাৰ পিছত লগে লগে পানী খাবলৈ গৈছো। কিন্তু মানে দালি খিনি মানে মই পি দিওঁ। তে ভাবিছোঁ মই লাহে লাহে খোৱা হেঁতেনো হয়, ইমান বেয়া নাছিলে, মানে ধনিয়াৰ স্মেলটো ভাল লাগিছিলে।
হয় নেকি? তুমিটো ধনিয়া বেয়া পোৱা। এইটো বেয়া, বয়া বেয়া পাইছিলা ন?
হা?
তুমিটো ধনিয়াটো বেয়া পাইছিলা!
অ'!
তেন্তে কেনেকে ভাল লাগিলে?
উম! নহয়, নহয়, ধনিয়া মই দালিত দিলে বেয়া নাপাওঁটো, ধনিয়াতটো মানে বেছি হৈ গ'লে বেয়া পাওঁ ডাইৰেক্ট মানে বেছিকৈ। মাংসত দিলে মই বহুত বেয়া পাওঁ।
আচ্ছা!
ইয়েছ!
আৰু অ' ঠিক আছে দিয়া। বাই! বাই!